হেল্ল'।
হেল্ল'।
অঁ, কি কৰিছা।
মই ও এনেই আৰু।
অ আচ্ছা। শুনা না, এটা মানে তোমাৰ পৰা এটা বস্তু মই কিন্তু মোক কিন্তু জানিবও আছিলে।
অঁ হয় নেকি? মোৰ পৰা?
অ শুনা না মানে মই মানে কি কেইদিনমান ধৰি কিন্তু কুকিঙৰ ৰেচিপি মানে কিন্তু শিকি আছো হা ত' তোমাৰ মতে কিবা ভাল কিবা আইটেম বনাব যদি পাৰা যায় তো মান কিবা যদি তুমি ৰেচিপি কলা হয় মই এতিয়া কিন্তু মানে কিন্তু লিখি থুলো হয় কাগজত অলপমান কবাচোন কিবা যদি মান ভাল যদি ৰেচিপি তুমি জানা
আচ্ছা ঠিক আছে মই এনেই আজি মানে কিবা এটা বনাইছিলো মানে ত মই সেইটোৰ কথাই তোমাক কৈ দিওঁ ন
অ অ অ অ মোক সেই ৰেচিপিটো কৈ দিয় কি কি লাগে দৰকাৰী বস্তু কেনেকা কৰি কাটিম বা কি ইউজ কৰিম এইবিলাকো কৈ দিবা
পেইন আৰু ডায়ৰি এটা লৈ লোৱা
অ অ ঠিক আছে
অ
অ কোৱা ললো
লৈছা
উম হ মোৰ আগৰ পৰা ৰেড মোৰ আগৰ পৰা ৰেড আছিলে তাৰ কাৰণে মই তোমাক কলটো কৰিলো লগে লগে যদি টাইমটো ৱেষ্ট নহয় সেই লোৱাই আছিলে অকল ডায়ৰি আৰু পেন কোৱা অ তোমাক কল কৰিম বুলি ডাইৰেক্ট কি কৰিছো আৰু উম
মই কৈ আছো মই মানে অলপ চলে ভটোৰে বনাই ছিলো বুজিছা
আচ্ছা
চলে ভাটৰে ঠিক আছে
অ
ত এইটোৰ কাৰণে তুমি ফাৰ্ষ্ট চলা লৈ ল'বা যিকোনো যিকোনো দোকানত তুমি পাই যাবা বা
ভলাখন কনেকৈ কিমান ল'ম এক পোৱা, দেৰ পোৱা বা মান
তোমাৰ মানে তোমাৰ যেনেকুৱা লাগে ধৰা তুমি অকলে খালে এক পোৱা ললেও হ'ব বা তুমি যেনেকে খাব বিচৰা যিমান মানুহ থাকে তোমাৰ ফেমিলি মানুহ হিচাপে
উম হম
ঠিক আছে তাৰ পাছত চলা টো ল'বা তাৰ সেইটো চল তু পাচত তুমি ৰ ওৱান য়া টু আৱাৰ মান তুমি হে কৰি থৈ দিবা পানীত দি পেলাই থৈ দিবা।
হম হম
বস্তুটো ভালকে তেতিয়া বইল কৰিলে তেতিয়া ভালকে বইলিং হ'ব আৰু ধুনীয়াকে
আচ্ছা পেছত
তাৰ পিছত আহ তাৰপিছত দুঘন্টাৰ পিছত তুমি সেইটো। বইল কৰি ল'বা। বল কৰাৰ টাইমত তুমি ইয়াত আলু দিদি বা আলু টুকুৰা টুকুৰা বুলি কাটি কনে দি পিছত অলপ হালধি দি দিবা অলপ নিমখ দি দিবা। ঠিক আছে দি পেলাই সেইটো বইল কৰি ল'বা আলু আৰু চৌলাটোক পিছোত আ সেইটো বইলিং কিব টাইমত তুমি পিয়াজ তাৰপিছত আদা নহৰু জলকীয়া টমেটো আৰু অ' এইবিলাকে জলকীয়া টমেট এইবিলাক কাটি ল'বা ধুনীয়াকে। কাট এইবলাক থৈ দিবা। পিছত বইলিং হ'ব। বইলিং বইলিং কৰাৰ তাৰ পিছত বইলিংটো ওলায়। থৈ দিবা ঠাণ্ডা কৰি। পানী বিলাক পেলাই দিবা বস্তু। বস্তুবলাক ৰাখি দিবা।
আচ্ছা
তাৰ পিছত। তুমি এটা পেষ্ট বনাবা মছলাৰ। পিয়াজ জলকি আদা হলু পিয়াজ টমেটটো
আচ্ছা একো পেষ্ট কৰিলম ন হম হম।
লিখি ৰাখা মনত নাৰাখা মনৰত নাথাকিব নহ'লে
না না তুমি কৈ আছা মই আৰামচ লিখি লিখি গৈ আছো
অ ঠিক আছে তই এইবিলাক পেষ্ট বনাই লবা
পেষ্টিন কেতিয়া দ দিম
তুমি পেষ্টটো বনাই লবা মোক কৈয় আছো কিবা কেপে কৈ আছো তুমি তেনেকে কৰিবা হৈ যাব তুমি চাবা আচল বাতৰা হৈ গৈছে
আচ্ছা
ত এইটো পেষ্ট বিলাক বনাই ললা মছলা বিলাক দি জিৰা দিবা তাতে অলপ ধনিয়ীয়া দিবা সেইবিলাক দি পেষ্ট অব পিছত কেৰাহীত তেল দিবা কেৰাহীত টো বহাই ল'বা গেছৰ ওপৰত তেল দিবা তেলটো গৰম হ'ব তাতে তুমি তেজপাত তাৰপিছত অলপ গৰম মছলা দিবা যিবিলাক গ গোটা গোটা গৰম মছলা থাকে ঠিক আছে গুৰিতটো নালাগে দিব
আচ্ছা
হেৰি গোটা গোটা গৰম মছলাবিলাক দিবা টুকুৰা টুকুৰা জিৰা দিবা আপজা অলপ ৰঙা ৰঙা হ'লে পিঁয়াজ নহৰু জলকীয়া দিদিবা পিছত এইবিলাক অলপ ৰঙাৰঙৰ ৰঙা হ'লে অলপ জলকীয়াৰ গুৰি দিবা ঠিক আছে পিছত এইবিলাক হওঁতে যিটো তুমি মচলা পেষ্ট বনাইছিলা
উম হম আচ্ছা
মচলাৰ পেষ্টটো পিছত পুৰা ভালকে একদম ভাজি ল'বা
আহ
সেইটো অলপ ভাজি লৈ পিছত আলু বিলাক যে আছিলে চলাৰ লগত তুমি আলু বিলাক যে বইলিং কৰিছিলা সেই অকল আলু বিলাক দি পেলাই আৰু অলপ ভাজিবা অলপ ঢাকি ঢাকি দি ভাজিবা
অ
পিছত তাতে তুমি চলাবিলাক দি দিবা দি পেলাই আৰু অলপ ঢাকি ঢাকি ভাজিবা তাত নিমখ চলা বিলাক নিমখ দিবা হালধি দিবা
আচ্ছা
পিছত ধা কি ধাকি দি বনাবা তাৰপিছত তাতে পানী দি দিবা পানীটো গৰম কৰি ল'বা গৰম
আচ্ছা অ গৰম পানী ন কিনো মইতো আগতে মই অলৰেডি এইটো কে কেনেকোৱা আলুটো আলু দে মই আগতে কেনেকোৱা বইল কৰি থৈ দিছিলো তেন্তে মই আকৌ পানীটো কিয় দিম পাৰছটো বেছিয়ে বইল হৈ কিনে এই হৈ যাব ন
তুমি পানী কিয় নিদিবা নহলে তুমি কি ভাজি হৈ যাব ন চোলা ভাজি হৈ যাব তৰকাৰীটো নহ'ব তুমি যদি পানী নিদিয়া কাৰণ যিটো বইলিং কৰা পানী আছিল সেইবিলাকো তুমি পেলাই দিবা না সেইবাক টো লেতেৰা পানি না বইলিং হব বস্তুবিলাক সেবিলাকৰ পানীটো পেলাই দিবা তুমি পিছত অলপ গৰম পানী সেই চলাটোৰ ওপৰত দি দিবা দি পেলাই ঢাকি দি ৱাহ
আচ্ছা
পিছত যেতিয়া হৈ আহিব
অ
তুমি অলপ ধনিয়া পাত গৰম মছলাৰ গুৰি
আচ্ছা
দি পেলা নামাই দিবা নাই নাই এইবিলাক এইবিলাক দি নাখাবা এইবিলাক দি নাখাবা আ বেয়া টেষ্টটো বেয়া হৈ যাব
ত মোৰ মানে কেনেকে কিন্তু ৰেডি হৈ গ'ল ন
অ জলা টো ৰেডি হৈ গ'ল পিছত
এইটো অ কেনেকুৱা গেছৰ ফ্লেমটো কেনেকৈ কেনেকা হাই ৰাখিম নে কিবা কেনেকে ল' ৰাখি
গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিবা মিডিয়ামত হাইত ৰাখিলে কি হব বস্তুবিলাক পুৰি যাব মিডিয়ামত ৰাখিবা আৰু কমত ৰাখিলেটো নহ'ব
অ অ ত' মিডিয়ামত ৰাখিম ন আচ্ছা ঠিক আছে তোৰো এইখন চোলা চোৰাটো হৈ গ'ল
হা
হৈ গ'ল
চোলা হৈ গ'ল আৰু চোলা হৈ গল পিছত তুমি এতিয়া চোলাৰ লগত, চোলাটো তুমি কিহেৰে খাবা এইটো পুৰি। নহ'লে তুমি যিটো দিখাব বিচ বিচাৰা আৰু খেইটো বনাই খাই দিওঁ আৰু নহলে খালিও খাব পাৰা।
আচ্ছা-আচ্ছা-আচ্ছা, তুমি মান এইটো মান আজি কিন্তু বনাইছিলা ন।
অ' আজি মই বনাইছো অলপ আগতে মই খাইছো।
আচ্ছা, কেনেকা লাগিছে নিজে বনোৱাটো খাই কিনে।
বহুত টেষ্ট হৈছে-হৈছে,
উম, এইটো মানে ক'ব গ'লে তুমি যে ইমান খোপা কাম যে কৰি যা, তোমাৰ টাইম কিমান লাগিছে? আহ, নহয়-নহয় তুমি যে ইমান সপাল তুমি বনাইছা, তোমাৰ টাইম কিমান লাগিছে আধা ঘন্টা কে একঘন্টা?
টাইম টো
না মই যে ক'লো তুমি যে মোক কলা ৰেচিপিটো, এনেকে তুমি যে বনাইছিলা ৰেচিপিটো, তেন্তে ক'ব গ'লে কিন্তু কিমান সময় লাগিছিলে এঘণ্টা।
এক ঘণ্টা।
এক ঘণ্টা ন।
অ', এক ঘন্টা সময় লাগ। লাগিছে, এক ঘণ্টাৰ কমো লাগ যদি তুমি অলপ স্পিডত বস্তুবিলাক কাতা, পেষ্ট কৰা অলপ কম টাইম লৈ পেলাই, ত হৈ যাব কিন্তু মই মানে আস্তে, আ কৰি মেলি লৈ পিছত বনাব গৈছো আৰু। নহলে, কিছুমানে আকৌ বইলিং কৰিব দি, পিছত এইবিলাক কৰে না। মই একো সেইটো কৰা নাই মানে।
আত্চ্ছা, মান তুমি কি লাইন বাই লাইন গৈছা না এটা এটা কৰি গৈছা।
অ অ সেইটোৱে মোৰ তেনেকে কৰি লৈ মানে ভাল লাগে আৰু চব ৰেডি কৰি লৈ পিছত বনাব গলে ভাল লাগে আৰু
এইপিনে বইল কৰি দি কিননে এইপিনে ন সৰু পিয়াঁজ এইবিলাক কাটি থাকিব
সেইটোৱে মানে মোৰ মাও সেইটোয়ে কৰে মানে বৰ এটা হৈ থাকে আৰু এটা কৰি থাকে
অ নহয় মানে ক'ব গ'লে অ সেইটো মানে অলপ যদি ক টাইমটো অলপ কম লাগি যায় ন নহলে এটা এটা কৰি কৰিলে অ নহলে এটা নহ'লে এটা এটা কৰি কৰিলে চবৰ মানে এনে এনে টাইমটো না অগলে আৰু অগলে যোন গৰম পৰিছে মানুহৰ গৰমত কাম কৰিব মন নাযায় ক'ব গ'লে
অ সেইটোও হয় মই আৰু কৰিলো অলপ আজতে ধীৰে আৰু মন নকৈছিল যে কৰিলোঁ পিছত আচথে দিলে কৰিলোঁ
আচ্ছা আচ্ছা ঠিকেই আছে ভালেই
তেনেকে বনালে অলপ বনাতটোও টেষ্ট হয়
অ সেইটয়ে মানে কব গলে এ তুমি যদি ইমান স্পীডত কৰা তোমাৰ ন কিবা ন কিবা এৰ ভুল হ'বই ন তুমি কতো বা কেনেুৱা অলপমান অ অ তুমি মানে কেতিয়া কেতিয়াবা কেনেকৈ অলপমান কেনেকৈ জ্বলা বেছি দিব পাৰা বা অলপ নিমখ
নিমখ বেছি দি দিব পাৰো কেতিয়াবা নিমখ দিব পাহৰিও যাওঁ
অ সেইটো এইকাৰণে জল্দি জল্দি কৰিলো নাগে আস্ততে ধৰে কৰিলি ভাল
অহ সেইটোৱে যোনে সদায় বনাই থাকে তাৰতো হেভিত হৈ যায় না
অ অ অ অ ঠিকেই আছে উ ভাল লাগে শুনি কিনি এতিয়া তাৰ মই এনেকা কৰি বনাম ঠিক আছে তে দে অ অ ঠিক আছে
হ'ব ৰাখা